হেল্ল'। হেল্ল' অ, অহ শুনিছো।
কি কই আছা।
খাব লৈছোঁ।
অহ।
মায়ে, ব মায়ে বহাই নাই।
অহ।
বাঢ়িবহে এতিয়া।
উম উম।
তোমালোকে খালা?
উম জলপান খাই আছো। ভাত বনামহে এতিয়া, জলপান খাইছো হেই ভাত বনামহে, জলপান। দৈ গাখীৰ জলপান।
অ অহ। কোমল চাউল নে নে বেলেগ কিবা?
চিয়া মুৰি।
অ ভাত বন অ অ ছোৱালীয়ে কি খাই গ'ল?
ভাত, তাইলে বনাই দিওঁ।
তই তাইলে আকৌ তাকে বনাই দিয়া।
তাইলে আলু ভাজি অকণ ভাত কেইটামান উঠাই দিও আৰু প্ৰেছাৰতে।
অহ।
আজি সেই টিফিনো দি পঠিউৱা নাই, আজি সেই আচাৰ্য এগৰাকী ৰ বিদায়সভা পাতিছে।
অহ তাত খুৱাব।
খোৱাব ।
উম উম আমাৰ এঘাৰটা বজাৰ পৰা ইন্টাৰ শিৱ কাৰণেও যাব লাগিব।
অহ অ।
ক'লে আমাক কাটিঙ শিকাব, কাটিঙ।
অ অ ভালে হ'ব।
অ ভালেই হ'ব টো পেপাৰ চেপাৰ লৈ যাব কৈছে। সেইবোৰলৈ কাটি হাই স্কেল নিব কৈছে।
অ অ সি বোৰ সি
অকমান শিকাটো হৈ থাকিব পোন্ধৰ - উম পোন্ধৰ দিন শিকাব নহয়।
অ অ
অকমান কিবা এটা হ'ব গে চাগে আৰু।
অ অ
নৰ দিন শিকালে মানে।
অ অ এইবোৰ শিকি থলে ভালো বাছপুৰ বাচিব পাৰিছা নাই।
শিকি থলে কামত আহিব আশ টকা আহ।
ফুল বাচিব পাৰিছা নাই।
ফুল বাচিব পাৰিলোঁ নহয়।
অ অ
জানিলোঁ।
অ অ
কালিও বাছ কালি মাক ঘুৰিবা কাট ঠি চাকে বাচি দিছোঁ। গাৰাফ পা চানেকি পা নহয় এইখন যে কাগজ খন যে চানেকি পা নহয় গাৰাফপাহে তুলিছোঁ। তো
অহ অহ ময়ো তাতহে শিকিছোঁ প্ৰথমতে গাৰাফ পা।
অ চানকি খনৰ অকমান ক্ৰিটিকেল আছে ন ধৰিব নোৱাৰি পথকে।
পাৰিছোঁ বাৰু চানেকি পা
অ তাকে চানেকেইখনত অকমান টান আছে
অকমান টান বেছি জোপিব লাগে।
বেছি জুপিব লাগে সেইটোয়ে
উম অ আৰু চাকি অ এখন পঠম গূৰি খাতিলো খেলি মেলি হ'লে খুলি দিব মন‌ নাজায় জানু।
উম
সেইটো কাৰণে ভয় লাগে। এইখনৰ পৰা বাচিবলৈ খৰচ। পাওঁ গাফ খন পৰা।
অ সহজ হৈ পৰা।
উম উ কাইলে আমি তাৰাপৰি কৰিম?
কিহৰ। অ অ কি জাত ৰ'ব নুনী ববা নেকি?
নুনি নব আহিব কোৱাকে বৌ। এ তোমালোকৰ যে সেই নীলাজ। এ তুমিছে এযোৰ বৈছিলা জোৰকে।
অ অ গম পাইছো অ সেইজোৰ নিচিনা।
ন সেই গুলপিয়া আনিছো?
অ গুলপীয়া।
উম
অকল চাদৰ লগাবা এতিয়া। কেযোৰ।
তিন লো হে
অ তুমিয়েই যোৱা।
উম এতিয়া তিনিখনৰ লগাম এ মানে জোৰকে লগাই নলও এতিয়া বাই হা
অ সেইটো হয় এই অ
এই দিকদা হ'ব বাৰিষা
বৰষুণ চৰষুণ দিলে আকৌ পানী বাহে
গম বন্ধত আমাৰ পাৰ্টি গোটেই আহিব নহয় ।
অ সেইটোও হয় ।
কি তাৰ পিছত হেয়ি তাত ববলে সময়ে নাপাওঁ।
উম
আকৌ পানী চানী পৰিলে বহু বহুত দীঘলীয়াকে লগাই থলে আকৌ
অ সেইটোৱে বেয়া
উম আৰু কমকে থাকিলে চাবচোন এলাহো নালাগে মানে এ এনেকে এখনহে আছে দুখনহে আছে বুলি ওলাই পৰিব কিন্তু
আৰু একে সোপাকে তুমি বৈ। পুৰা মিলি যায় গে। লাগিলে তাককে লগাই? পটক পটক লগাব লাগে তেতিয়াই ভাল। উম ব আমনি লাগে? এ, বৈ বৈ।
বৈ বৈ আমনি লাগে অ ঢেৰ বহুত দীঘলীয়া হলে । উম, তাককে লগালো আকৌ এই তাতবাতি চাতবাদি কৰাটোৱে আশান্তিয়ে আৰু।
সেইটোৱে আকৌ।
একেখিনি কামকে কৰি থাকিব লাগে। তুমি আহ এবাৰ তাঁত বাতি কৰি লগাই লোৱাৰ পিছত আৰু চিন্তা নাই আৰু।
চিন্তা নাই।
আকৌ বাৰে বাৰে ক থাকিব নালাগে।
আহ।
উম। ভাত কি হে? আছে।
অ ভাত মা। মাছ, ভেন্দি আলুগুটি ভাজি মাছৰ গুৰি ভাজি তাৰ পিছত আকৌ গোটা মাছ ভাজি দালি।
চাটনি নাই নি?
চাটনি নাই আজি।
চাটনি অকন মই কালি আনিম বুলি ভাবিছিলো। পাহ হৈয়ে থাকিলো।
উম গালি ৰাইজে খালে চাকমি গৈ
অঁ। এ সেয়া বৰ এ কক বত এইটো ভাল হৈছে না জানো।
কাৰ?
এক পা।
কাৰ?
ককা ককা।
কোন, ককা?
এ এট এট
অ, নাজানো নহয়।
এ, হেৰি কিবা বিষাই আছে বুলি কৈছিলে কালি শুই থাকোতে বাহিৰ।
অ অ অ, নযানু দেই মই যোৱাই নাই মাহাহে কৈছিলে।
আহ।
মায়েহে গম পাব,
অ অ,
আজি গৰম দিন ইমান বেছি দিছে ৰ'দ ছাতি।
উম। ৰ'দ দিলেও অশান্তি বৰষুণ। দিলেও অশান্তি।
সেইটোৱে বতৰে কি ক'বা বত ৰো উপায় নাইকিয়া হৈছে মানুহে
উপায় নাই মানুহ হোৱা হেতেন কিমান মা খালেহেঁতেন আৰু উম।
অলপ মাৰ খালে তাৰমানে বাৰু।
ধেৰ মাৰ দিলে হেতেন। আজি আজি বোলে বিয়া আছে তই পুহ শুনিছ বুলি সেইদিনা মাৰ খালেহেঁতেন!
আকৌ বেলেগ এঘৰে কলেহেঁতেন মোক কঠিয়া তুলিব লাগে কঠিয়া পাৰিব লাগে বৰষুণ দে এ এইবোৰ মানুহৰ মাজতে এইবোৰ সেইটো মানুহ হোৱা হলেও মানুহৰ মাজতে কা তিলৈকে মানুহ মাজতে কুমুৱা কটা লাগিলে
লাগিলে হেতেন।
কথা উয়াই ওয়াই। এই মানুহ এটা যে কলডিল
অ অ পাইছিলো পাইছিলো ফেচবুকত পাইছিলো অ তাকেহে পাই এ সেইটোৱে ইমান বয়সীয়া ব তেতিয়া হেৰি হলত আৰু মানে যেতিয়া পুলিচ আহিব বুলি কলে আৰু ভয়ে খালে।
অ হয় মানুহটো অকমান জোখতকে বেছিও কৰিলে।
সেইটোহে তো অকমান নিজে হেৰি কৰিব পাৰে মানুহটে আৰু
অ আৰু কলডিল এটা হে আৰু গাঁৱলীয়া জেগা হে একো বোলে চহৰীয়া যে - দোকান এখনৰ বা কলডিল এটা লৈছে
অ অ বোলে দোকানৰ পৰা চু কৰি আনিছে তেতিয়া ধ
আহ থকা
উ উ মানুহৰ এইবোৰ কিবা হৈছে।
অ
আজিকাল উম
ভয় খালে আৰু গাড়ী এখন আহিলে হেনো।
অ গাড়ীখন দেখি মেইন বেছি ভয় খালে অ আৰু মানুহজনেও ভাবকি দিলে নহয় পুলিছত দিম বুলি।
উম
সেকাৰণে ভয় খালে আকৌ বিব মই এই বোৱা বয়সত য়াওক
বোৱা বয়খত পুলিছ তান নিল
অ এখ তোমালোক এইখন মেখেলা ওলালে নেকি?
ঘৰ মেখেলা ওলালে হ'ব পায় ওলালে নাওোৱা নেকি বৈ আছে ৰবা ছালকেইটা হ'ল বাও দুচাত ফুল বাচি মানে ফুল মাৰি হ'ল
অ অ মা কি ফুললিম জানি
সা
অ অ
মোৰযোৰ চিলাই ন নহয় তেনেকে থৈছো ।
অ অ নিচ লাবা
নাইছিলো এইতয়া তুমি তোমাৰ তোমালোকৰ তাত বুৱা এ নাইছো যে
অ অ
সেই এযোৰ আৰু মায়ে এই কেচ বাচি পেলাই পিংক কালাৰযোৰ এযোৰ
অ গম পাইছো অ এ নিচিলাবা এতিয়া চিলালেই পিন্ধিবলৈ মন যাব চিলালেই পিন্ধিবলৈ মন যাব গম পোৱা নাই উম এ এতিয়া দুযো দুযো হৈ আছে যেতিয়া এইযোৰ চিলাই থোৱাযোৰোকে পিন্ধিবা
অ হেৰি
উম ।
তিনিযোৰ নিচোাকৈ থৈ দিয়া আছে
অ থৈ দিব নি চিল বা
উম মাই
আৰু বোৱা কাপোৰ বুই এনেও ভাল ভাল লাগে অ ।
উম অ পিন্ধো পিন্ধো লাগি আৰু মই এতিয়া কলেজত কা এটা হ'লে মা হ'বনেকা কাপোৰযোৰে পিন্ধি গৈ ভাল পাওঁ
অ ভাল লাগে সেইদিনা শাৰীখন যে ৰিলচ তাৰ পিত ধুনীয়া লাগিছে
বাঁহবৰ খাই সেইখন বাঁহৰ তেনেকুৱা নীলা খাই এখন আছে এক এক জে এক
নিজে নিব জানা?
অ জানো।
মই নাজানো নহয়।
মই নিজেই পিন্ধিছো।
মোক সাৰি পিন্ধিব নাজানো। বায়ে কয় পিচকাই দিমচো কোবাই।
উম। হেই আমাৰ বায়ো ধুনীয়াকে পিন্ধিব জানে। মই ইমান আঁতৌ পিটৌকে পিন্ধিব নেজানিলেও মানে যেনে তেনে পিন্ধিব জানো আৰু অকমান।
উম, আমাৰ সেই এই পিছলা স্কুল হায় ছেকেণ্ডৰীত হেৰি আছিলে বাইদেউ এগৰাকী ইমান ধুনীয়াকে সাইখন পিন্ধে ধেন নহয় ব্লাউজৰ সতি মিলাই পেলাই। সদায় বেলেগ বেলেগ পিন্ধি আহে ইমান ধুনীয়া লাগে অ দেখিবলে।
আমাৰ বা হতৰ আগতে, অ ভাল লাগে, আমাৰ বাহ হতৰ আগতে নাইন টেনত শাৰীহে আছিলে।
আমি আকো নাই পোৱা আমালে চাদ অ শাৰীও উঠিলে, চাদৰ সেলাও উঠিলে।
উম আমাৰ বা হতৰ শাৰী আছিলে, উম। আমাৰ বা হত টোয়ে লাষ্ট বেস্ট আছিলে নিকি শাৰী পিন্ধা।
অ অ তাৰপিছত আকৌ চাদৰ মেখেলাও দিছে লে।
উম অলপমান দিন চাদৰ মখেলাও দিছিলে অ। মোৰ মানে মনত আছে আমাৰ বা আৰু জেঠাইহঁতৰ বা মানে একেলগে একেলগতে দিছিলে। হায়াৰ ছেকেণ্ডাৰী, তাৰপিছত তেতিয়া সেই দুজনী কাৰণে মায়ে মানে নীলা ৰঙৰ চাদৰ লগাই দিছিলে খেল দি পেলাই।
অ অ।
মেখেলা লগত অ।
উম। ঠিক আছে হ'ব দিয়া মই গা ধুওঁ গে কলেজ যাব লাগে যে।
অ অ হ'ব। হ'ব দিয়া অ।
অ অ অ